হয়।
হয় নমস্কাৰ।
অ' নমস্কাৰ।
আপুনি ভাত খালে?
ভাত খালো দিয়ক। আপুনি ভাত খালে?
অ' খালো খালো। আপুনি কি কৰি আছিলে?
এ যিটো হাৰ়তহে গৰম পৰিছে। পিছফালে বতাহ অকম অলপ অলপ বতাহ মাৰি আছে যে তাতে সে বহি আছিলো।
হয় হয় আমাৰ এইফালে বৰ্তমানৰ অলপ ৰ'দতো টো কমিছে ডাৱৰীয়া বতৰ হৈ আছে।
আজি হ'লেও বহুত ৰ'দ দিছে দিয়ক।
হয় দিয়ক হয় হয়। আজি দুখন মই ভাত আমাৰ ৰঙালা আৰু মাছ দিবনাইছিল পিছত অলপ আহ খাৰ তৰকাৰী বনাইছিলে দালি ভাত খালোঁ আৰু
অ' ঘৰৰে ৰঙালাও ঘৰৰে ৰঙালাও নে?
ঘৰৰে ৰঙালাও ঘৰত গজোৱা।
অ' অ'
আপুনি কি দি খালে?
এ আজি এই পইতা ভাত খালো দিয়ক বহুত গৰম পৰিছে যে। তাতে পিয়াঁজ, আচাৰ দি বাঁহৰ গাজ অলপ দিলোঁ তাকে সেনেকে দি খালো।
হয় হয় কি কৰা
আপোনালোকৰ ঘৰৰ খবৰ ভালনে?
আমাৰ ঘৰৰ খবৰ ভালেই বৰ্তমান।
অ' হয় হয় আছো দিয়ক। গৰমত আৰু কি থাকিব মানুহ। পিছে আপুনি কিবা কৰি আছেনে?
হয় বৰ্তমান মই এই বজাৰ গৈছিলো ঘৰৰ কেইটামান শাক পাচলি কেইটামান আনিবলৈ। মানে ঘৰতো শাক পাচলি ৰুইছো। কিন্তু মানে এতিয়া গজা নাই যে। তেনেকে, সেইকাৰণে বোলো ঘৰত মানে আমাৰ এনেকে জিকা আছে, তাৰপিছত ভোল আছে। তিতা কেৰেলা আছে, পানীলাওৰ গছ আছে। ৰঙালাও গছো আছে বাৰু, পিছত ঘৰৰে এয়া বেঙেনা গছ ৰুইছোঁ, জলকীয়া আছে, এইবোৰ মানে ঘৰতে কৰি পেলাই মানে খাই থকা যায়। মানে কিছুমান মাজে মাজে নগজে ন, সেইকাৰণে বজাৰৰ পৰা আনিব লগা হয়।
হয় হয় হয় বজাৰত বোলো পাচলিৰ দাম আৰু বেছি নে আজি নে কম বাৰু?
হয় নাই নাই বজাৰ বেছি দাম বাঢ়িছে। দাম আছে বাঢ়িছে বাৰু। হয় হয়
আৰু দাম বঢ়াৰ কাৰণো হয় দিয়কচোন, এতিয়া ধৰক ৰ'দ দিছে হয় গছবোৰ যেনেকে কে মৰি গৈছেগৈ তলৰ মাটি শুকাই গৈছে, পানীটো নাই সেইকাৰণে পাচলিও দাম বাঢ়িছে।
আচলতে এইয়া বেলেগ বস্তুৰ দাম দাম বাঢ়াৰ কাৰণেও পাচলি দাম বাঢ়িছে। যেনেকে তেলৰ দাম বাঢি এতিয়া গাড়ীয়ে নতুন শাক পাচলি আনিব লাগিব।
অ অ হয় হয় হয় হয়
মানে এয়া শাক পাচলিৰ দামো বঢ়োৱা হৈছে যিহেতু
আপোনালোকৰ মা দেউতা ভালে আছে?
হয়। হয়। ভালে আছে, ভালে আছে, পিছে আপোনালোকে ঘৰত খেতি কৰে নকৰে?
অ ঘৰত খেতি কৰো, এইবাৰ খেতি কৰা নাই দিয়ক। এইবাৰ মানে খেতি কৰিবলৈ মানে গুটি পচাবলৈ কেনে, এই আনাই নহল আৰু পাছতহে চিজনটোও গুচি গলগৈ।
হয়। হয়।
এবাৰ খেতি কৰাই নহল। ধান খেতি বাও কৰা গৈছে আৰু।
হয়। কিমান বিঘা মাটিত কৰে?
মাটি বেছি নহয় ধৰক, আমি বেলেগৰ মাটিও আধি কৰো যে। ঘৰৰ মাটি অলপমান, বেলেগৰে বেছিভাগ আধি কৰো।
এইবোৰ ধানবোৰ ঘৰতে খাই নে? ধানবোৰ
উম। ঘৰতে খাওঁ দিয়া, ঘৰত খাবই লাগে আমাৰ যিহেতু জইণ্ট ফেমিলি হয় যে আমাৰ, আমাৰ পৰিয়ালটো ডাঙৰ।
হয়। এনেই পৰিয়ালত কোন কোন আছে এনেই?
পৰিয়ালৰ এতিয়া ধৰক খুৰা - খুৰীহঁত আছে। আৰু ধৰক, তেলোকৰ ধৰ লৰা ছোৱালী, তেনেকুৱা অ', আইতা ককাহঁত আছে।
হয়-হয়।
সকলো মিলাই পেলাই হ'ব দিয়ক, আপোনাৰ চৈধ্যটামান মানুহ, তেৰ' চৈধ্যটামান মানুহ হ'ব।
হয়-হয়। এনেই, ডাঙৰ কোন, আপোনালোকে নে?
হয়-হয়, ডাঙৰ আমিয়ে।
হয়।
আপোনালোকৰ ফালে বৰষুণ ধৰি আছে ন'?
আমাৰ ইফালে ডাৱৰীয়া হৈছে, বৰ্তমান এতিয়ালৈকে বৰষুণ দিয়া নাই। ৰাতিলৈ দিব লাগে।
অ। হয়, দিয়ক। আমাৰ ফালে দিলেও ভাল হব, বহুত গৰম পৰিছে আজি। অ', তাতে কাৰেণ্টটো বহুত অহা যোৱা কৰি থাকে।
উম।
হে মানে, এবাৰ বতাহ আহে আ ক' নাইকিয়া হৈ যায়, বিচনী মাৰি মাৰীয়ে বহি আছো। আপোনোকৰ বা, সেৰি এনে
হেল্ল'।
হেল্ল'।
হেল্ল'।
অ।
এনেই আপোনালোকৰ বোলো, ধান খেতি কৰে নে নকৰে?
কৰো-কৰো, আমাৰ ধান খেতি আছে বাৰু তেনেকে, তাৰপিছত সৰিয়হ খেতি টো, আমাৰ বেছি কৰা হয়। ধানৰ খেতিটো মাজে-মাজেহে কৰা হয়। ধানৰ খেতি সলনি, আমি শাক-পাচলি গজাও। আলু খেতি কৰা হয়। কেতিয়াবা
অ', হয়। সেইবোৰ বেচে নে, ঘৰতে খাই?
অ', বেছু, মাজে-মাজে বেছু, কেতিয়াবা কম পৰিমানে উৎপাদনটো হ'লে, তেতিয়া মানে ঘৰতে খা খাই দিওঁ আৰু। অলপ মানে, বেছি
হয়-হয়, এনে বজাৰৰ দামতকৈ অকণমান কমত ধৰেনে?।
বজাৰৰ দামৰ সমানে, বিক্ৰী কৰা হয়।
অ', আপোনালোকে জানো, এনে ধৰক, বজাৰত ধৰক সাৰ টো, প্ৰয়োগ কৰে জানো।
নাই-নাই-নাই, আমি জৈৱিক সাৰতটো যোনটো, গৰু গোবৰ পৰা পাই যিহেতু আমাৰ ঘৰত গৰু আছে পাঁচজনী মান। সেইয়া পেলনীয়া গোবৰবোৰ যে, এয়া সাৰতে, লগাই দিয়া হয়।
অ', সেইটো-সেইটো-সেইটো, ভাল দিয়ক। এইবোৰ পাচলি, এইবোৰ সাৰ মাৰিলে পাচলি গেলি যে, আপোনাৰ ধৰ, শৰীৰৰ কাৰ'নেও ভাল নহয়।
চেষ্ট কাৰণে, বেয়া এইবোৰ।
হয়-হয়।
আপোনালোকে এনে, ঘৰৰ চবজি খাই ন'?।
অ', ঘৰৰ চব্জি, এনেই ঘৰৰ চব্জিএ খাই বা ধৰ, কৰাই নহল দিয়ক, সময়ো মিলাব নোৱাৰিলো।
এ ধানৰ লগতে লাগি থকা গ'ল, পথাৰত। আমাৰ যিহেতু ৰোৱনি নলগাই, মানুহ ঘৰত বেছি, আমি মানে নিজে ৰুওঁ।
হয়-হয়-হয়।
সেইকাৰণে, বৰষুণহে পৰিব ধৰিছেচোন। হাল-হাল, আমি ট্ৰেক্টৰ দিয়া বাওঁ। আজিকালি গৰু, পোৱাই নাযায় তেনেকে।
হয় হয়
আমাৰ ফালে বৰষুণহে পৰিছে টুপ টুপ
হয় নেকি?
আপোনলোকৰ ফলে হয় হয় বতৰটো মানে ধৰি থকা নিচিনা লাগিছিলে
হয় হয় এইফালে অলপ দুই তিনিবাৰ মান বতাহ মাৰিলে দুই তিনি মিনিট মান এতিয়া বাৰু নাই বাৰু বতাহ লাহে লাহে ডাৱৰবোৰ অলপ গুচি গৈছে আৰু
অ অ বৰষুণ পৰিলেহে ঠাণ্ডাতো পৰিব দিয়ক অলপ
হয় হয়
বেছিকে ৰ'দ দিলেও বিপদ আকৌ ভাৱ হয় পানীবোৰ আকাশৰ ওপৰলৈ উৰিব তাৰপাছত আকৌ তাৰ ফলত বৰষুণ দিব বৰষুণ দিলে আকৌ ধৰক নদীৰ পানী বাঢ়িব
বানপানী হ'ব
হয় আকৌ পানী হব মানুহৰো আকৌ গতি নাই হ'ব পিছে আপোনালোকৰ ভাইটিতো পঢ়ি আছে নে?
হয় বৰ্তমান সি পঢ়ি আছে এবাৰ সি ক্লাছ ফ'ৰত পাইছে আৰু আমাৰ ঘৰৰ স্কুলৰ ওচৰতে এখন মানে স্কুল আছে তাতে দিছো আৰু
হয়, হয়, লৰা ছোৱালীকেইটা এবাৰ এ এবাৰ এটায়ে মেট্ৰিক দিব আৰু এটা পঢ়ি আছে চেভেনত।
হয় হয় এইবাৰ যে মেট্ৰিক দিব টিউচন দিছে নেকি?
অ টিউচন মানে কি এই ওচৰতে পাইছো টিউচন দিছো চাবজেক্ট বিলাকহে বহুত দাম এটা এটা এ গোটেই কেইটা চাবজেক্টৰে দিছো আৰু
হয় হয়
ত' এটা এটা চাবজেগৰ প্ৰতি মাহেকীয়া মানে কি এমাহত বিশ দিন কৰে আৰু এটা এটা চাবজেকৰ বিচ দিনৰ মানে এটা এটা ছাবজেক্টত এহেজাৰকে লৈছে
অ', এইটো চোন বেছি কৈ লৈছে এটা এটা চাবজেকৰ। হয়, এজন মানুহে লয় নে নে বেলেগ বেলেগ মানুহে এইটো? হয়,
কি কৰিব টিউশ্যন বিলাকৰ বোলে কলে মানে কয় আজিকালি দামে আৰু নাপায়ো টিউচন নিদিলেও নহয় যিহেতু এইবাৰ উ, মেট্ৰিকটো দিব
হয়, হয় এ মেট্ৰিক দিয়াৰ পিছত এইটো কি সহত পঢ়িব বুলি ভাবিছে কোনটো শাখাত?
এতিয়া-এতিয়া সিটো ভাবিছে ধৰক ভালকে যদি পাৰ্চেণ্টেজ লৈ পেলাই পাছ যদি কৰে তেনে ধক চাইঞ্চতে পঢ়ম বুলি ভাবিছে
হয় হয়
এতিয়া মানে পাছ কৰাৰ লগতহে কৈছা আৰু ভৱিষ্যতে তাৰটো ধৰক ডক্টৰ হোৱায়ে সপোন
হয় হয়
এতিয়া পাছ কৰাটো লগতে কথা আৰু এতিয়া
হয়, হয়
কিবা ওলাই ৰিজাল্টত পইচা দি সেইটো মানে পিছতহে দেখা যাব আৰু
এনেই দিনে কেইঘন্টাকৈ পঢ়ি আছে বৰ্তমান?
দিনে ধৰক সি ৰাতি বাৰটা বজাৰ পৰা পঢ়ে একদম পূৰা চাৰিটালৈকে। তাৰ পাছত আকৌ ধৰক সন্ধিয়া সময়ত পঢ়ে সন্ধিয়া প সময়ত হওক আঠটা বজাৰ পৰা ধৰক দশটালৈকে পঢ়ে আৰু দুঘন্টা।
হয়,
সেই তেনেকে মানে পঢ়ে।
হয়,
বাকী ধৰক স্কুলটো বন্ধ আছে বাকী টাইম খিনি শুৱে।
হয়, হয়।
পোৱা টোপনিটো খুব কমেই মাৰে পঢ়াটো বাৰু ঠিকে থঠাকে দেখিছো।
হয় শুব লাগে আচলতে, শুলেহে মানে মনটো হেৰি হৈ থাকিব
হয়, হয়, হয়, হয়, নিফালে ধৰক পঢ়িবনো কি কাৰেণ্টোয়ে নাথাকে। যি মানে, হয়, হয়। ইফালে ধৰ আজিকালি ধৰক চৰকাৰেতো কেৰাচিন তেলটো বন্ধইে কৰি দিলে। এতিয়া মম জ্বলাই জ্বলাইনো কিমান পঢ়িব?
হয়, হয়, ঠিক আছে
ক ধৰক মমতো ধৰক
হয়, ইমান বেছি পোহৰো নিদিয়ে বাৰু মমবাতি।
সেইটো পঢ়ত বাৰু পঢ়িবও নোৱাৰে ভালকে সিফালে। নাৰে।